হেল্ল,
অ, অ, তোৰ মাতটো তই দুবাৰ দুবাৰ শুনি পাই আছো। আইছে তই দুবাৰ দুবাৰ শুনি আছ নেকি? মই তোৰ মাতটো তই দুবাৰ দুবাৰ শুনি আছ নেকি? এইবাৰ?
হেল্ল, অ, নাই দেিয়া নাই দেিয়া এইবাৰ শুনা নাই নাই নাই।
অ, সোনছো।
দুবাৰ- দুবাৰ।
অ,
আহ, এইবাৰ? ইবাৰ সোনিচা নে? সোনা নাই। অ,
কি হৈ আছিল?
হে মই মানে অলপমান চাউনটো কি কয় শব্দটো বাৰে বাৰে লৈ আছিলোঁ।
অ', সেই কাৰণে বাৰে লৰি মানে শুনা পায়।
অ'
উম অ', আজি কি কিনিলি তলত পিন্ধাটো কিনিলি?
অ', কিনিলো
কিমান ল'লা?
অ', সেই কি কয় প্ৰথম যাওঁতে তোৰ মইতো একদম পুৱাই টামানতে গেছো।
এ হলি আৰু
অ',
একো খোলাই নাছিল, তাতে যাই পাও মি ভালকে ত যত ধুধি। বহুত বহুত বহুত-বহুত কৈ আছে কৰ'বাত পোন্ধৰশ। ঊনৈশ বাৰ অ', সেনেকুৱা মানৰ কৈ আছে, তই চ এখনত আহি পালো চাৰে ছয় কলা। তাৰপিছত আৰু মায়ে আৰু দাম দৰে ললে পাছত নলা।
অ', ঠিকে আছে, কোনটো লছা তই বেগীতু লছা?
অ', সেইটোয়ে লৈছো অলপমান সেই কালত যাইছ
দাম দৰ মিলেই মইতো ডাইৰেক্ট পাছত পাইছিলোঁ
এ নাই নাই পোৱা নাই মই লাষ্টত আ টাইমত চাই সে এই মানে দোকানীলাহতে ম খুলুলিছি আৰু ত চাৰে পাঁচত পাইছো হ'লি মই সেই কি কয় চাৰে বছৰ নলালো আৰু পিছত নিম আৰু মানে যতিকলে খোৰ হৈ গ'ল নে
গেলি নে শিকনা নাপালি পতককে দুদি মানে অলপ দিনৰ ভাগত গেলি হয় ধৰ দহ মানত যদি তই খতি হয় দচটা অ' মই তো মিলা ন সেইকাৰণাই একদিন যাম দে দুইতাই
পচাইচা হওক নেকি
অ', মই সেই নাপালো আৰু ভৰিত পিন্ধা বস্ত্ৰ
কিহত পিনা
ভৰিত পিন্ধা বস্ত্ৰ নাপালো আৰু বেচিত থাকিলো ভাল লগা যোই নাই বাকী কযোৰ আছে নতুন নতুন কযোৰ ৰঙা ৰঙা কালাৰৰ সেই তত মানে শিকিলা আছে কিন্তু মায়ে হাক দিলা
অ', অ'
ইটো কাৰানে আৰু দে বাদ দি মানে মাৰ ভাল লগা নাছিল সেইছো
হ সেইকাৰণে কিন্তু বহুত সেই চলি আছে।
অ', বহুত চল্লিশ হাজানো বহুত দেখছো দেখিবাও ইমানে ইমানে দেখছো যোনখনত যাবি তো সেনেকুৱা দেখিবিয়ে মানে
উম তাকে মই আনিমৰা একযোৰ এনেকুৱা
অ',
আছে এই গেছিলে মহাবিদ্যালয়ত গছিল ন সংগঠনটো সদস্য, সদস্য গিলাক গেছি
অ', গেছি মই যোৱা নাই হেৰি অ কি বুলি ক নহ'ল বোলে শ্ৰেণীকোঠা নহ'লে।
সেহেতি এনেই এনেই গেছে অদৰকাৰীকে।
অহা বুলি ভাবিছিল নে কি?
অ।
অ হহোৱা নাই হ'লেও মই কৈছো নুশুনে নাই, হৈ আছে হৈ আছে আছে ভালেই হৈছে দে মোক কৈ মোক কৈ আছিল নহয় যো য য য বুলি এইটো মানে ভালে হৈছিলে মই নাযাওঁ। এইগিলা হোৱা নাই আৰু মোৰ এই ৰ'দখনত যাব ইচ্ছাও নাই।
এ মই নেগেলো সেইকাৰণে মোক আৰু চাৰে এঘাৰটা নে বাৰটা মানত যোগাযোগ কলা এবাৰ গাহেৰি
বহুত সোনকালকে গেছে।
অ নহয় দচটা মানতে গেছে সিহতি অ নহয় নহয় চাৰে নটা নে দচটাত গেছি।
যাই কিনে কি কৰি আছে ইহঁতি শেষ হোৱাই নাই।
নাজানো কিবা কৰিছে বঢ়ি আছিল বোলে এনেই। অ
ভগৱান!
আ শুনচোন মোক কি কয় এ মোক যোগাযোগ কৰি কিনে কৈছে তই কি আহিবি নিকি বিদ্যয়ালয়? মই কৈছো ছো যে নাযাও দেৰি হৈ গে'ল এতিয়া আৰু ক'ত যাম মই। উঠিছোহে অলপ আগতে মই মুখেই ধোৱা নাই তৰপা কৈছো এ কৈছে নালগে নাহাই ভালেই হৈছে আমি ইয়াতে আহি কিনে বঢ়ি আছো এনেই এনেই। শ্ৰেণী কোঠা-চোঠা আৰম্ভ হোৱাই নাই একো।
অ হোৱা নাইতো।
আকো চলাই নাই।
দে।
এনে এনেই গৈছে সিহঁতি আজি।
এ সিহঁতেটো প্ৰথম দিনাৰ পাই যায় ভালেই হৈছে দে হ'ব লাগে এনেও। ইমান যাওঁ যাওঁ থাকিলি।
ইতিয়া নাযায় আৰু।
ইমান পঢ়োঁ পঢ়োঁ কৰি থাকিলে হব লাগে ন?
তাকেটোন মাজে মাজে দিবা হ'ব লাগে এনেকুৱা।
আ। অ তই এইটো গাড়ীখন সুধলিনে গুৰুক?
এ মই গুৰুক ফোন কৰিছো গুৰুয়ে ফোন-চোন নুঠাই কালি একেলগে দুটাই বিদ্যালয়ত সুধি লম দে।
অ হ'ব দে। সেইখিনি কৰিছ নে নাই ঘৰত কৰা কামখিনি?
ঘৰত কৰা কাম?
অ কৰিবা দিছিল যে?
দিছিল নিকি কিবা? ইয়ে মই কৰাই নাই একো।
এই মোক আৰু সেই চিঠি পঠাইছে। এ চিঠি পঠাই কিনে সুধে এটাই এই সিদিনা কি কি হেৰি দিছিলনো ঘৰত কৰা কাম দিছে মই বোলো এনেকে কে দিছিল চাগে এই মই মনত নাই এনকে বুলি কৈছো হে নাই তাৰে আগত যে ঘৰত কৰা কামবিলাক কৰি কৰি দেখাইছ কি কি দিছিল নো? এই মই নাজানো যাতে আচলতোকে সুধিছ মই পাহেৰি যাওঁ কথাকেইটা। সেনেকে কৈ থৈ দিছো মই। কোনে ইমান কৈ থাকিব এইটো হোমৱৰ্ক দিছে সেইটো হোমৱৰ্ক দিছে আহ।
আৰু সিচোন বৰ পঢ়াটো দেখাই সি কিয় নাজানে?
এ তোৰ একো এটা হোমৱৰ্ক নকৰে এ কি কয় অভাৰ এ ইংৰাজী এইটো কি কয় অলপ বেছি দেখাই।
বেছি।
ইংৰাজী মিডিয়ামত পঢ়িছে এই গৰুজিত গুৰুজীক লগাই দিব লাগিব। সেইকিলে বছিল শ্ৰেণী পঞ্চমক পঞ্চম শ্ৰেণীক লৈ বিছিল ইংৰাজী মাধ্যমত।
ই শুন সিদিনাখন যে গুৰু যে কৈছিল সে সি অ, ইংৰাজী মিডিয়াম মোক যে কৈ আছিলে ইংৰাজী মিডিয়ামত পঢ়ে সেইটো ঠিকে আছে ই নাজানে বাৰু, তই কে নাজানো মই ক'লো হয় যে গুৰু ই অকল পঞ্চম শ্ৰেণীক লৈকে কৰিছে।
মোৰো খং উঠি আহছিল খং উঠি আহিছিল কিন্তু এনেকে মুখৰ আগত কবা নালাগিব। কিন্তু মোৰ একদম কবা ইচ্ছা আছে কাৰণ যিটো লেভেল দেখাই।
অ,
আৰু যন্ত্ৰটো নোসোমাইে জান নে যন্ত্ৰটো দেশখানতে লৈ থাকিব।
তাকাতো নোসোমাইহি একেবাৰে কি বা ভাবে নিজকে।
হয় দে।
বৰ বেয়া পাওঁ মই।
মইও বৰ বেয়া পাওঁ মই অধিকে দেখালি মস্ত খাওঁ উঠে। মই যদি গুৰু জেগাত হলে মই গোটেই যন্ত্ৰ যন্ত্ৰ কাঢ়ি আনি কিনে থৈ দিলো মোৰ কাষত।
মই দেখা নাই সেইকাৰণে মুখৰ আগত কৈছোঁ তই যেি এনেকা এনেককা হাতে দিছ তই কি মুখ খানেদিম ম
হয় দে।
মোৰ ইমান খং উথচে প্ৰথম মোক
এ, এ, শুনচোন এ শুনচোন প্ৰথম যি এ, আমি যি যাওক জাগাতটো প্ৰথম দি কৈ আছিল এ নাই অমুক অমুক দিনে নাযাও তমুক দিনে নাযাও পইচা নহয় মোক যে কৈ আছিল যে আৰু মোক যোগাযোগ কৰি কিনে কয় তই আৰু সোনকালকে কৰিলে কিবা কৰিলে ভালে হৈছে নাযাৱায়। এদ যি নাগা বুলিলো আছে মই বহুত ভাল পাইছোঁ। লালগে যা এ মানে আমাৰ গোটেই সংগঠনটো এক পিন্নে আৰু সেই সদস্য়টো এক পিন্ধনে মস্ত হওঁ উঠে মোৰ।
অ, তো কিয়াৰ মতে চলি নহব। হ'ব নহয় আমাৰ আমাৰতো চাব লাগিব।
আমাৰো কইজা নাই তোক কিবা ডাঙৰ কথা নেকি?
মোৰ ইমান ভাল লাগিছে সিদিনাখন মইতিয়া মুখৰ আগত ক'লো বহুত ভাল লাগিছে মই জানা নাই।
আৰু কবাও লাগিল মস্ত হে।
মই যেতিয়া কলো তই যে সেনেকে হাতে দিছ মুখ খান নাই নেকি মাতব কাৰণে মুখেদিও ত মাতবা পাৰ।
আৰু সেই আৰু শুনচোন কিবা যদি প্ৰশ্ন সুধে গুৰুজীহতে, তেতি হ'লি এই লুোকেই থাকিব একো নামাতে, তলম হৈ থাকিব কিন্তু কিবা যদি যন্ত্ৰ চাবা বা কিবা সেই হব একদম মানে এক নম্বৰতে আৰু, জন্তুটো চাইছে কিন্তু আমি ইপিনে আমি আমি মনে মনে থাকো আমি কেইটা। মোক মিলি বহি থাকো।
অ ত আৰু মোক যি কলাি বলত পানী এইখিনি আনালে মই ক'বা আছিলো তই নিজে আনিবি তেতিয়াহ'লে তৰ পানী।
ন কি কৈছে মই এনে বটলত পানী দিছোঁ মোকনে কৈছে হেই ই এনেকুৱা বটল এনেকুৱা বটল আমাৰ ঘৰত ধুনীয়াৰ পৰি আছে মই এইটো কাৰণে মুখত কৈছো তোৰ যদি ঘৰত ধুনীয়াৰ পৰি আছে তই ম তাপে কিয় পানী খাই আছ। ত নিজ নিজে খাবি তই পানী খুজিছ মই দিছোঁ তাতে তই মোৰ পানী খাই মোক কাক তাই লেবেল দি আছ, মাই সেনকে কৈছোঁ তো মুখতে। কৈছোঁ মোৰ বহুত খং উঠছিল আনকি মই এই শুক্ৰবাৰে আমাৰ যোনটো এ গুৰু শিক্ষয়ত্ৰীয়ে পঢ়াই উম, তাই আছিল তাই শুনছি কোৱা। কিয়া নকম, মোৰ মুখৰ আগতে বোলে এনেকুৱা বতল আমাৰ ঘৰত দহ
ঘৰত পৰি আছিল বেলটো কিয় দিবা লাগে কচোন।
মোক যি, মোক যি, মোক যি সেইদিনাখন কলা পানী মই সেইদিনাখন ঘৰৰ পৰাই নেওঁতে মই মানে কমকে নিলো দেই।
আৰু মই কিয়া, এ শুন মই কিয়া বটলটো দিয়া নাই জান, মোৰ মই যদি বটলটো দেওঁ যি সৰু, সৰু নহয় মোৰ বটলটো গোটেই এ ধোকতে গোটেই শেষ কৰ থৈ দিব তাৰমানে তোৰটো তোৰটোত শেষ হলিও তই মোক তোত খাবা পাৰিবি, কাৰণ মই বেছি নাখাওঁ কিন্তু মই যদি মোৰটো দিলা হয়, মোৰটো গোটেই শেষ কৰ থৈ দিলা হয়, একেবাৰে।
মইয়ো এইবাৰ পাই মোৰ যে সৰু নীলা বটলটো যি আছে লৈ যাম ৰ'।
একেলাই, একেলাই, তই খাব পাৰা এ কে লৈ যাবি বুজছ।
উম। মোৰ সঁচাই মোৰ সৰু নীলা বটলতটো লৈ যাম ৰ' মই।
লিপিৰ পে খাব ৰ' তাৰপিছত।
ব তাইও নানে তাইয়ো বেছি পানী নানে, তাইও অলপ-অলপ আনে আৰু গুৰুজী তাৰ পৰা খায়ে দেখোন।
অহ, অহ মইয়ো এইবাৰৰ তেতিয়াহ'লে অকনমানে আনিম ৰ'।
অকণ এই এটা কথা কিন্তু অকনমান আনলিও আৰু অকনমান আনলিওঁ কৃষ্ণ। আমাৰ তাৰপৰাই খাব যা মই সেইটো মষ্ট সেই লাগে মই সেইটো কাৰণে বদলটো থৈ নেদাও, সেইটো কাৰাণে থৈ নেদাও। মই লগত বেগত। তাতে সোমেই থৈ দেওঁ।
মোক যি আৰু বঢ়িয়াকে পানী আনছ।
পানি আনছ, মোকও সুধছিল। মই সেইদিনা এনেকুৱা কোৱাৰ বাবে মোৰ সোধাটো কমছি তোক বেজিকে সোধা হৈছি। কিয়া মোৰ মুখত সেনেকুৱা কবা লাগে, মোৰোতো খং উঠ উঠে ন' তই মোৰ তাৰ পৰায়ে খালি। মোকয়ে তই এনকে কলি।
কম ৰ' মইয়ো যদি এইবাৰপা কয় ইমান কম পানী আন নে। অহ, মই তেতিয়া কম আৰু। শুনি সুধবা নৰা দেখভা নৰে অহ, বগামোলাই। এইটো কাৰণতে দেখভা নৰে।
এই কাৰণটোতে দেখিবা নহয় আৰু বোলে আছ অষ্টম শ্ৰেণীৰ পৰাই দশম শ্ৰেণীকলে বোগামোলাৰ তাতপে চাই-চাই চাই কিনে চব পৰীক্ষা গিলা উত্তীৰ্ণ হৈছি, হৈ কিনে তাৰপিছত আৰু
হৈছি এ হৈছি এ মই কৰি আছো দেই এইবাৰ।
অহ, দে-দে।